হেল্ল', হয় - হয়।
অহ, কি কৰিছা?
এয়া ঘৰতে আছো বৰষুণ দিছে। অহ, ঘৰতে আছো এতিয়া আমাৰ ইয়াতে বৰষুণ দি আছে এতিয়া।
অহ, আচ্ছা -আচ্ছা আমাৰ ইয়াতে দিয়া নাই বাৰু।
ভাত খালা নেকি তুমি?
মই, বাইদেউহতৰ ঘৰত গৈছিলো আজি ভাত খাব মাতিছিলে এ'ভাত খালো আজি আজি শনিবাৰ- শনিবাৰে আমাৰ মাছ, মাংস নাখাও। আমি পনীৰ আছিলে, পনীৰ আনিছিলে বহুত কেইখন মানে আইটেম কৰিছে পনীৰ চালাড, তাৰ পিছত তোমাৰ আহ হেৰি মাহৰ দালি আহ তাৰ পিছত তোমাৰ পদিনা চাটনি, দৈ এই মুঠতে এই খোপা আইটেম কৰিছে আৰু বহুত কৰিছে মই দচখন মান মোক এইটো দি হেইটো কোনটো খাম ন' তেনেকে। তা তাৰ পিছত আৰু খাই লৈ আহিলো আহোতে আকৌ ৰঙা -চাহ একাপ কৰি মানে ৰঙা- চাহ একাপ বিস্কুট তেনেকে খাই আহিলো। এ' তাৰ পিছত একচুৱেলি মই হ' আহ আহিলো আৰু আহোতে মই ফেচিয়েলটো কৰিলো মই মোৰ মানে উদ্দেশ্য প্ৰথম ফেচিয়েলৰ কাৰণে গৈছিলো মানে যি ছোৱালীবিলাকে যে কৰে। ফেচিয়েল জানা নহয় মই তাৰমানে পাৰ্লাৰত নকৰো মোৰ বাই বিউ টিচিয়ান হয় তাতেই কৰোঁ। এ' সেয়া আৰু সেইটো কাৰণে উদ্দেশ্য়ৰে মই গৈছিলো ত' ভাতো খা খালোঁ একেলগে। তেনেকে, ভাল লাগিল।
কিয় জানো আজি কি আজি চাৰি- পাঁচ -পাঁচ দিন মান ধৰি হা মোৰ- মোৰ বাও কাণখন ইমান খোজাই থাকে
অহ
তাৰপাছত মানে মই চালোঁ অকণমান অকণমান মানে কি হৈছে এঠাইৰ ঘাঁ ঘাৰ নিচিনা হৈছে হা, আহ এইটো, সেইখিনিৰ পৰাই মানে কাণৰ খুজুতিটো হৈছে।
অ হা হা হা।
কি কৰো এতিয়া তাকে ভাবি আছো ৰবা।
অ দেখাই লোৱাচোন কিবা হৈছে?
মানে কিছুমান আহ মলম আছে মলম দিলেও ঠিক হৈছে
ভিতৰত নেকি নেকি।
ইমান ভিতৰত নহয় অকনমান বাহিৰতে
তুমি এটা কাম কৰিবা আগতে তেলটো গৰম কৰি পেলাই অলপ দিবা, গৰম তেল যে,
মিঠাতেল নিকি?
অ কিন্তু বেছি নিদিবা অকমান দিবা দি পেলাই এ এডাল হেৰিৰে মানে বাৰীৰে বাৰী মানে জিতি বাৰী নহয় আৰু ভালকে চাবা এনেকে।
তুলাটো নিদিবা দেই, ভিতৰত থাকি গ'লে বৰ দিগদাৰ হ'ব।
ভিতৰত নহয় বাহিৰত হৈছে ঘাঁহটো অকনমান কাণৰ বাহিৰত।
ঘা ঘা মানে হেৰি কিবা এনেই খোজুৱাই নে কিবা হৈছে?
মানে খোজাই থাকে হা খোজাই থাক সেই মানে এতিয়া মই অকণমান মানে সেই
ঘা হৈছে নে অকল খোজাই?
মানে খোজাই হা প্ৰথমতে মই ভাবিছো এনে। খোজাইছে বহুত দিন ধৰি সেইখিনিতে খোজাই পাছত গম পালো অকণ অকন মানে সেই হৈছে মানে ঘাঁ ঠিক নহয়। ঘাঁ ঠিক নহয় হা, মানে ঘাঁৰ দৰে অল অলপান মানে
অ তেতিয়াহলে ড্ক্তৰক দেখুৱাত তাৰ মানে মই ভাবিছিলো যে কাৰণ ভিতৰখন চাফা নহ'লেও কেতিয়াবা খোজাই বস্তু লেতেৰা থাকিলে। হা তেতিয়া আমি কৰো কি তেল দি পেলাই
নহ নহয় নহয় কাণ কাণৰ ভিতৰত নহয় বাহিৰতে।
বতৰক সৰু কমতে দেখাই লোৱা উম। কাৰণ যিকোনো বস্তু সৰু হলেও ইগনৰ কৰিব নালাগে। ফোনতে এতিয়া ধৰক কিবা এটা হৈছে পতকে কিবা এটা দিব ভাল হৈ যাব। হয় নে নহয়। মোৰো হৈছিলে মোৰ দুমাহ মান আগত। কি হৈছিলে মানে মোৰ মানে মুখৰ ভিতৰত। মানে একো মানে ভাইটিয়ে একো খাব নোৱাৰো মানুহে সেনেকে কৰিলে ভয়ে খাব হয় নে নহয়। একো খাব নোৱাৰো ভোক থাকে পেটত খাব নোৱাৰো মোৰ মানে খালেই- ধৰে থিক আছে আৰু ধৰাটো ক'ত হয় তালু খনত হয়। তালু মানে জানা নহয়? হেল্ল' তাতে হয়। তাৰ পিছত ড্ক্তৰক দেখালো ডক্টৰে কৈছে তুমি চাগে বেছি টপত, কিবা খাইছিলা মানে লাগাত চাই বেছি সেইটো কুমলীয়া অংশ ন - তুমি লাগাতকে বেছি তপত খাইছিলা? অ মই এটা একো দিয়া নাই মোক মাত্ৰ এটা মলম দিছে কৈছে, মুখৰ ভিতৰত মই বোলে মুখৰ ভিতৰত তলেতো খোৱা যাব কৈছে একো নহয় এইটো খোৱা গলে একো নহয়। মই ভাইটি দুদিন দিছো মোৰ কিন্তু সঁচাকে ভাল হৈ গ'ল। উ তেখেতে একদম ধৰিব। পাৰিছে মানে চাগে গৰম চাহ তাহ খাইছিলো লাগিছে গম পালা। তেনেকা হল এ কমতে দেখাই লোৱা, তেতিয়া আৰু ভাল হলে ভালো লাগে দিয়াচোন। আচল
হয় হয় পিছত হ'লে আকৌ মানে বহুত ডাঙৰ এটা বেমাৰ হৈ যাব পাৰে।
অলপ দিগদাৰ হয় মানে। সেইকাৰণে যিকোনো বস্তু সৰু থাকোতে দেখুৱাটো ভাল হয়। তেনেকা চাহ তাহ খালানে নাই?
খালো ঐ অকণনমান আগতে খালো।
অ। অ।
আৰু অলপ দুঘণ্টামান পিছত আ বাৰ্থডে পাৰ্টিত যাম বাৰ্থডে' আছে।
অ অ ঠিকেই আছে। অলপ ফুৰি আহিলে ভাল লাগিব। মই ওলাই যাওঁ মই ছটা মানত ওলাই যাওঁ একপাক। এনে ওলাই যাওঁ ওচৰতে। অ ওচৰতে যাওঁ গৈ পেলাই অকমান মানে চানা টানা অকমান কেতিয়াবা লৈ আহো আৰু ওচৰত তেনে আৰু একপাক ফুৰি আহো তেনেকে।
অকলশৰে থাকা আৰু যি পোৱা সেয়ে খাই থাকিব
সে সেই সে তেনেক নো মোৰ মানে সেইটোয়ে যি মন যায় মই তাকে কৰো। সেইটো তোমালোকৰ ফালে বৰষুণ দিছে।
বৰষুণ কমিল এতিয়া অলপমান কিন কিনিয়াৰ দৰে ভাৱ হৈছে। আগতে অলপমান ডাঙৰ আছিলে।
আচ্ছা আচ্ছা আমাৰ ইয়াত নাই দেখোন।
গাঁৱত গা গাঁৱত হৈ থাকে।
আৰু এটা কথা মন কৰিছানে এই মাত্ৰ এইখিনি জেগাত হ'ল এইখিনিত নহয় সেইটো মই আচৰিত হৈ যাওঁ। অহ।
এনেকুৱা হয়।
অহ।
তেনেকুৱাও হয় কিন্তু একে মানে বৰষুণতটো দিলেও কিন্তু গৰমটো কমা নাই গৰমটো তেনেকুৱাই আছে।
তাৰমানে কিয় কমা নাই জানানে বৰষুণতো অকমান সময় যে আহে বুজি পালা যদি অকমান বেছি সময় আহে তেনেহলে হ'ব কিন্তু এই পটকে দি কিনে আৰু নোহোৱা হৈ যায়। হয় নে নহয় সেইটো কাৰণে তাৰ মানে ধুলি খিনি ক নাপায় সেইটো কাৰণে হৈছে ত ক'ত থ গৰমটো কমিব।
এঘণ্টামান থাকে বৰষুণটো তেতিয়াহ'লে ঠাণ্ডা সামান্য সামান্য এটা মানে গৰমৰ ভাৱটো যায় ঠাণ্ডা ঠাণ্ডা ভাৱ আহিব। উম অকমান যাব ঠিকেই কৈছে।
তেনেকে দুই তিনি ঘন্টা দিলেহে অকমান মানে ঠাণ্ডাৰ ভাৱটো আহিব।
এ আধা মাৰ দহ মিনিটৰ কাৰণে ভাল নাথাকেই ভালকে। ঠিকেই কৈছা।
গৰম খিনিয়ে হেৰি হৈ যোৱা নাই সেনেকে আহিব।
আমাৰ ইয়াতে কালি আ মানে বজাৰ এখন হয় হা তাতে তাতে পুৰণা কাপোৰ কিছুমান মানে আহিছিলে লং পেণ্ট চাৰ্ট এইবিলাক
হা-হা - হা -হা হয়-হয়।
মানে এই কিছুমান মানে হিএ হয় তোমাৰ এই কাপোৰৰ গুদামত মানে বছৰ বছৰ ধৰি থাক দিয়ে মানে সেইবিলাক মানে বিক্ৰী নহয়
হা হা হা হা।
মানে ষ্টক হৈ থাকে সেইবিলাক মানে লৈ আহিছিলে।
আচ্ছা হা- হা।
টকা দুশ টকা কাটি দিছে এনে সেইবিলাক বজাৰত কিনিব গ'লে আঠ ন আঠ বা হাজাৰ টকা হয়। হা লং পেন্ সেইবিলাক এশ এশ। এশ দেৰশ টকাতে দিছিলে মানে বহুত বছৰ ধৰি চাৰি পাঁচ বছৰ ধৰি মানে ষ্টকত পৰি আছিলে নহ'ল সেইবিলাক মানে সিহঁতে লৈ আহিছিলে।
উম আৰু তোমাৰ চাৰ্টো আনিছিলে উম মানে জেন্ছৰে বেছি ভাগ লয়। কাপোৰ উম ম মই চালো কাপোৰগিলা মানে বেয়া নহয় হা ভালেই হা খালি মানে কি। অকণমান মানে সেই চাৰি পাঁচ বছৰ হৈছেতো হা সামান্য অকণমান মানে পুৰণা হৈছে।
হয় হয়।
ভাল বিক্ৰী হৈছে কালি সিহঁতৰ।
হা হা হা হা গুৱাহাটীতো কিছুমান আহে ভাল ভাল ডাঙৰ কোম্পানী শ্বপিং। মাল বিলাকত দিয়ে পুৰণা বস্তু বিলাক মানে চেল কৰিবৰ কাৰণে। তেনেকে ডিচকাউন্ট লগাই দিয়ে। মই মাজতে গৈছিলো চাইছিলো কিন্তু, মানে মই তাৰ মানে কি জানানে ছয় জ হলে বেছি দামলৈও কিনো কিন্তু ছয়শ নহলে কম দাম দিলেও নিকিনো মোৰ ছয়শ টো হব লাগিব। সেইটো ত' ভাল নালাগে। তা কাৰণে মই নানিলো আৰু মানে যিবিলাক বেছি ইষ্টায়লিছ বেছি। ধুনীয়া সেইবিলাক অলৰেডি চেল হৈ গৈছে যিখিনি এ মানে মোৰ ভা। ভাল লগা নে আছে কিন্তু আৰু কিছুমান ভাল লগাটো মোৰ চাইজতো নহয় তেনেকুৱাও। আছে ত সেইকাৰণ নললোৱে। এবাৰ গৈছিলো এতি এডিড আছে দিছিলে তেনেকুৱা কি কিছুমান আৰু আৰু এডিডাছৰ লগত আৰু কেইটামান কোম্পানী আছে তেনেকে দিছিলে আৰু সেই ডাঙৰ ম মলত দিছিলে ডাঙৰ মলত
তই মানে সেই মানে ৰাস্তাৰ কাষতে বহে আৰু হা তাতে এখন তম্বু টানিছে হা ত্ৰিপাল এখন টানিছে। তম ওপৰত এখন তম্বু দিছে হা দি তাতে আৰু বহি গৈছে আৰু তেনেকেই। অঁ লগে লগে চে শেষ হৈ গৈছে দুঘন্টা মানতে শেষ হৈ গৈছে। কি ব ক তেনেকে নিৰ্দিষ্ট থকা কোম্পানী।
যেনেকে কিলাৰ- কিলাৰ থাকে ৰিদাছ তেনেকে কম
তেনেকুৱা নিৰ্দিষ্ট কোম্পানী নহয় হা বহুত কোম্পানীৰ মাল আছে কি মানে যদ যদ যদ যদ ষ্টক হৈছে। সকলোবলাক সিহতে কণ্টেক কৰি লৈ আহে আৰু তেনেকুৱা।
অঁহ, আচ্ছা উম। কিবা ল'লা নেকি
নাই, মই লোৱা নাই মই খালি চাইছো মোৰ কি ভাল তুমি যে কলা হা মানে পচন্দ নহলে কম দামত নিকিনো কিন্তু মোৰ তেনেকুৱা মোৰ ভাল নালাগে লাগিল আচলতে
হয় -হয় -হয় -হয় ঠিকে আছে।
সেইবিলাক আচলতে সেইবিলাক আচলতে কি জানানা। মানে কোম্পানীয়ে মানে কিছুমান ভাবে হয়তো বহুত চেল হ'ব কিন্তু চেল নহয় হা। চেল নোহোৱাৰ কাৰণে সেইবিলাক মানে সেইবিলাক কওঁ চেল নহয় মানে মানুহে পচন্দ নকৰেতো চেল নহয় না হা সেই ইয়াৰ সেই মানে অৰ্মেন আনকুৱালিফাইড বস্তুবিলাক।
তো ভাল নালাগিলে নলওঁ। ন ভাল লাগিলে অলপ দাম দি হ'লে দাম দি হ'লেও লওঁ ভাল লাগিলে তেনেকুৱা আৰু আমাৰ ইয়াতেও আহে মাজে সময়ে অফাৰ দিয়ে তেনেকে। ঠিক আছে -ঠিক আছে তেনেহ'লে কথা পাতিম।